হেল্ল'।
অ'।
কি কৰি আছে আ?
এইয়া পথাৰপা আহি গা-পা ধুই, আজৰি হৈ
অ', পথাৰ পৰা আহিলেগে?
অ'।
অ'।
তাৰপাছতে হেৰি খাই আমি দুজনী আগতীয়াকে উঠিলোঁ। এই জাল আ
অ'। কোনফালে যাব?
তাৰপিছতে, এইফালে সকাম এটা আছে।
উম।
খোৱা-বোৱা হ'ল নাই?
খোৱা-বোৱা নাই হোৱা। চাহহে খাইছোঁ, ভাতৰ ফালে যোৱাই নাই।
অ'।
ভাত-পানী, ভাত-পানী
ভাত -পান, মই ভাত নাই খোৱা হেই সকামলে যাম যে পথাৰত ৰুটি-চাহ খালোঁ।
অ'। হেই কিমান দিছিলে বোকা?
বোকা আঢ়ৈ বিঘা মান হ'ব।
অ'।
আজি ৰুই হোৱাই দিলে। ৰোৱনী আজি চোকাত লাগিলে।
হয় নে? আঢ়ৈ বিঘা মাটি কমপ্লিট?
কমপ্লিট।
আও আছে নাই সিহঁতৰ?
নাই।
ত' আজি খেতি উঠি গ'ল?
উম।
আঁ অঁ।
তাৰ পিছতে এ এতিয়া হেই এ ভাল হৈছে নাই
ভাল অকমান পাইছো অ
অ
ভাল মানে তেনেকুৱা ভাল বুলিবলে হেৰিহে আউ খোজটোহে পেলাব নোৱাও এনেই চব ভালেই হাও
অ ৰিপৰ্টটো অহাই নাই
এই ৰিপট মানে হেই আপোনাৰ এই দিলে থেতেলা খাইছে হেই ভিতত
উ
তাৰপিছত আকৌ সেই অকণমান ঘাঁহ লাগিছে ফাটিছে অকমান
মাংসটো
অ
অ মেডিচাইন দিয়া আকৌ তাৰ মাংস ভটা মেডিচিন দিছে নাই
দিছে দিছে অ এতিয়া সি তাতে মোক কালি সুবিধা আকৌ টেবলেটবোৰ খাবলও তেনেকুৱা বেয়া যে
অ
সেইকাৰণে কালিঅ পা খোৱা নাই আকৌ কাইলে পাহে খাম আউ
অ সেই বেণ্ডেজটো মায়ী থোৱাই আছে
বেনডেছ মাইয়ে থৈছো অ
অ তাৰমানে এনেই বিষ বিষটো খোজকাঢ়িলে ধয়ে নেকি
অ বিষটো আপোনাৰ খোজ কাঢ়িলেহে ধয় এনেই নধই
অ
খোজকাঢ়িলে আপোনাৰ আথোপাই মানে হেৰিডালত হাঁড়ডালত ধয়
অ গেছ মাই ধয়
উ উম এনেই হেৰি নহয় এনেই এতিয়া বহি থাকো হেৰি কৰি থাকিলে নাই
অ
ভাল হ'ব বুলি কুচাবলে নো কুচাব নোৱাৰো আকৌ ভৰিটো
অ অ
ভইতো কুচাব নোৱাৰো এনেকে অকল ফিটকে ৰাখিব পাৰি আউ
অ
কুচাব মেলিব পৰা নহয়
উম
এই ভাল হ'ব বুলি কৈছে এমাহ মান দেৰ মাহ মান পুৰা হেৰিয়ত ৰেষ্টত থাকিব লাগিব খোজ চোজ কাইব
ই ভাল হব বুলি কৈছে হেত টো কথাই নহয় একদম এঠাই ভিতৰ পকালে একদম ভৰি খোজকাাঢ়ি শু শনি মাজেদিয়ে যাব লাগিব
উ হ'ব হ'ব যাম যাম
কোনো কথা নহব চোচৰাই বগাই হ'লও নিম ট্ৰেক্টৰ ইয়াত আৰু বান্ধি দিম ৰছীদ
অ তেনেকুৱা হলেতো যোৱা মইতো যোৱাতে আছো
বানি দিম ট্ৰেক্টৰ পুতৰত চুচই চুচৰি গৈ থাকিব লাগিব
উম
এইটো কেতিয়াও নহয়
মই মই সেই খুচি খুচি দিম আপুনি ৰুই ৰুই গৈ থাকিব মই খোচ গোছ মাৰিম আপুনি ৰুই ৰুই যাব, ঐ মই গোছ মাৰি যাম আপুনি ৰুই যাব।
ক' আমাৰ পথাৰত গোছ মাৰিব লাগে? আমাৰ পথাৰত গোছ মাৰিব নালাগে নহয়। আমাৰ পথাৰত সমানে ৰুই যাব লাগিব।
অ আমাৰ, আমাৰ আকৌ গোছ মাৰিব লাগে।
অ', আমাৰ বা গোসানীৰ মাটিত খুব বালি মাটি ৰুবলে নে
মই এই এবাৰ দেখি পেলাই আৰু ৰুবলৈ গৈ তাতে থৈ গুচি আহি আহিলো আৰু।
অঁ অ।
মই বোলো মই এনেকুৱা মাটি ৰুই পোৱা নাই দে‌ই মই নুৰু, এফালে মাৰিয়ে খুচি খুচিব লাগে, এফালে আকৌ সুমোৱাব লাগে হেৰি।
নহয় আৰু কঠীয়া সোমাই যাব লাগিব টিপি যাব লাগিব।
অ।
চব কৰিব লাগিব।
তাকে। আমাৰ সেই শহুৰ দেউতাই যাম বুলি কৈছে বাৰু।
অ যাব লাগিব তোন আকৌ নগলে হ'ব নেকি? এইবোকৰ ৰেহাই দিলো বুলি নৈ ভিতৰত ৰেহাই নাই আমাৰ।
অঁ।
নৈ ভিতৰলে যিমান হয় মতা মাইকী লৰা ছোৱালী চব নিব লাগিব‌।
চব উঠাই লই যাব, হ'ব হেৰি মই বাৰু এ এনেই আমাৰ ঘৰত গোটেই কেইটা পঠিয়াই দিম মই বাৰু বাকী আপোনাৰ হুইলচেয়াৰ এখন ব্যৱস্থা কৰি দিম। তাৰপৰা আপোনাৰ চাহ তাহ, চাহ তাহকে যোগান দি দিম আৰু।
অ অ অ, সেইটো কৰিলে তো আৰু মজা।
মই চাহৰে যোগান ধৰিম আৰু, উম। মই চাহৰে যোগান ধৰিম আৰু।
অকল চাহৰ যোগান ধৰিলে নহ'ব নহয়, ভাত চাহ চব।
ভাততো ইমান সবিশেষকে ক'ব নোৱাৰো বাৰু, চাহটো পাৰিম।
অ ভাত চাহ চব দিব লাগিব।
তাকেহে।
এই ইফালৰ মানুহ ঘৰৰ মানুহ কেইজনী ওলাই হ'ল নে?
মানুহ কেইজনী নেজানিম নহয়।
মই ওলাই মেলি ৰখি আছো এতিয়া মোৰ টোপনিয়ে ধৰিবগৈ আৰু।
অঁ আপুনি ওলালেও।
অ সেই আঠটা বজাতে এবাৰ পথাৰ পাও উঠি আহি ওলাই মেলি ৰখি ৰখি আছো এতিয়া মোৰ টোপনিয়ে ধৰিছে আৰু।
কোন কোন নো?
হা তহঁতৰ কাষৰ ঘৰ।
কোন ঘৰ?
বাওঁফালৰ ঘৰ।
অ অ। হেৰি হেৰি যে আকৌ মানুহগৰাকীৰ দেহাতো বেয়া আছিলে নহয়।
কোন গৰাকী, ডাঙৰ গৰাকী নে? ডাঙৰ গৰাকী কী নাযায়, সৰু গৰাকী যাব।
অ সৰু গৰাকী যাব।
উম।
কত আছে নো হেৰি সকাম?
এই এটা পেহী আকৌ।
অ তাকেহে।
মই বতিয়াও দিয়া নাই যে আকৌ আজি পিঠাগুৰি খিনিও দিছোঁ।
অ অ
লগতে বোলো ৰুই থৈ হৈ আহক আও।
অ হেৰি হলে আৰু কি বুলি কয়,
কাৰ গাড়ীত যাব কাৰ লগত যাব?
সেহেতৰ গাড়ীৰে নি
অঁ অঁ আপুনি অঁঁ ঠিকে আছে।
কি অঁ অঁ আপুনি অঁ অঁ মাৰি আছা আক
মানে সে অকমান খেলি মেলি বুজিছো কোন ঘৰৰ কথা ক'ল তাতে ডাঙৰ গৰাকী সৌ গৰাকী বুলি কৈ দিলে যে।
অঁ
সেইটো কথা মই আকৌ হেত, মই আকৌ সেহেতৰ এই ব ব কথা কৈছে বুলিহে।
টেবলেট খাই খেলি মেলি হৈছে নাই তো,
টেবলেট খাই মোৰ নিচা লাগিয়ে আছে ক অকল টোপনিয়ে থৈ থাকে।
অঁ
কাইলে দহা কাইলেহে।
আজি।
দহা আজি জানো।
উম।
অ মই দহা কাইলে কাইলে বুলিহে ভাবি আছো
ভালেই।
অঁ। তাকে হে এয়া সিহঁত সেই, ভাত জানো কিহে বনাইছা সিহঁতৰ বোৱাৰীজনী যাব মানে এতিয়া আপোনাৰ।
উম।
আকৌ বোৱাৰীজনীও ৰুবলৈ গৈছিলে নহয়।
ভাহিছিলে আঠটাতে উঠিলে।
অঁ অ মই আকৌ হেই বৌবৌ যাব বুলিহে।
আজি হাত একদম পুৰা চলাইছে।
অ কবালে। সোনকালে যাব লগীয়া কথা যে
উম
এ তাতেই গাঁৱলৈ যাবলগীয়া কথা যে।
উম।
তাকে
উ দু ডোৱা থৈলো সেই দুডা বিভো।
অঁ হৈ গ'ল।
অঁ'।
আপোনালোকৰ মাথাই ভিতৰত কেতিয়া দিব?
জানো কেতিয়া হয় আমা?
কালি সেই খুৰা আহিছিলে বাও।
অঁ কহাই ছেগেহে।
অঁ বাবা ওচলে তেতিয়া কৈছে, কালি কঢ়াই ছোগেহে বুলি। কৈছে আৰু চাৰি পাঁচ দিন মানৰ পিছতহে হ'ব বুলি।
উম'।
গ্ৰুপত মেছেজ এটা দি দিব, গ্ৰুপত মেছেজ- অঁ, গ্ৰুপত মেছেজ-
দুলু দুলু যাব চাগে, দুলুৱে যাব আৰু বাকী হে‍ঁত দুজনী নাযায়।
অঁহ'। মা সেই বাবা যাম বুলি কৈছে বাৰু।
বাবাক নিব লাগিব গোছ মাৰিব লাগে।
অঁ বাবা জানে ক। মই মাথাইৰ মাজত মাটি প্ৰতিবাৰে পাপাই ৰুৱে, অকলে অকলে।
উম'।
মই ধান কাটিবলে গৈ পাইছো, কিন্তু মা- মাতি ৰুবলে এবেলি লওঁ যি খনহে দেখিলো, ইফালে- পানী তেতিয়া, নেদেখিও কেনেকে গুচ মাৰিম ক'ত- কি কৰিম মই সেইকাৰণে গুচি আহিলো পাই।
অঁ এ আনটো নহয়। পলসুৱা মাটি যে সেই- খুণা মাৰি ধৰে এনেই নতুবা বাই থাকোতে নে ৰুই আহিলে ধুনীয়া হৈ যায়।
অঁ অঁ।
বাই ঠাকুৰজনী ৰুলে মানে ধুনীয়া হৈ আহে।
উম‌ উম'। উমহ'।
চবে ৰুব নেজানে, ঠিক আছে হ'ব। ইফালে মানুহ ঘৰ চিৰি খৰিচোন ওলাই খৰি ৰখি আছে আমনি লাগিছে আৰু মোৰ টোপনিয়ে ধৰিছে আও।
অঁ অঁ হ'ব।